হেল্ল, 'অ শুনিছ নাই অ শুনিছো।
অ, ' শুনিছো শুনিছো ঘৰতে আছ না বোলো অ, ' আহ। ঘৰতে আছোঁ বা ভাত পানী খাই পেলাই এনেই অলপমান জিৰণি লৈছোঁ।
অ, 'অ ঠিকেই আছে দে
অঁ, ' তুমি
মইো ভাত পানী খালো মানে
অ, 'হয় হয় তাকে আজি এটা বিষয় লৈ মনত পৰি লোৱা মানে তাৰমানে কত, জনজাতৰ বিষয়ে মানে কম্পিউটাৰৰ ওপৰত মানে কেনেকুৱা হ'ব যদি, আমি আলোচনা কৰো আজি কম্পিউটাৰটো যিহেতু জানাই কিমান এটা ডাঙৰ যন্ত্ৰ। কোৱা। আমাৰ জীৱনলৈ আমাৰ মানে সকলো কাম আজিকালি কম্পিউটাৰত অ, 'চব কম্পিউটাৰৰ জৰিয়তে তোহ মানে ইণ্টাৰনেট সেৱা সকলো মানে কম্পিউটাৰৰ ওপৰতে আমি নিৰ্ভৰশীল হয় মানে সকলো সেইয় আৰু কৰি আছো অ ঠিক কথা কম্পিউটাৰ হয় হয়
এনে মানে এতিয়া কম্পিউটাৰ মানে তোমাৰ আগতে কম্পিউটাৰ বিলাক হেৰি আছিল নহয়। এই ইচ স্কুলত পাইছিলা নে কৰি
অ', নিশ্চয়, নিশ্চয় মই মানে যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ।
হয়, হয়, মই যেতিয়া মানে বিদ্যালয়ত পঢ়িছি লোঁ এই তেতিয়া মানে কম্পিউটাৰ সমূহ মানে, মানে উপভোগ কৰিব পাৰিছিলোঁ আৰু। কি কোৱা?
টিভিৰ দৰে আছিল মানে কম্পিউটাৰ! এতিয়াতো ডেক্স
অ', হয়, হয়, হয়।
এতিয়াতো তোমাক, অলপ তোমাক ডেক্স, এতিয়া ডেক্সটপ চব ক এতিয়াটো ডেস্কটপ আছিল তোমাৰ।
ঠিক কথা, ঠিক কথা, মানে আগৰ কম্পিউটাৰবোৰ চালে আৰু এতিয়াৰ কম্পিউটাৰ চালে মানে বহুত পাৰ্থক্যই হৈ গৈছে।
পাৰ্থক্য আছে চাই-চিতি।
নিশ্চয়, নিশ্চয়, আগৰ কম্পিউটাৰ মানে বহুত মানে ডাঙৰ-ডাঙৰ আছিলে! যেতিয়া মানে হেৰি হৈছিলে কম্পি তাৰমানে ওলাইছিল যেতিয়া। হয় তেতিয়া মানে বহুত, বহুত ডাঙৰ আছিলে য'ত মানে এই থোৱাও বহুত হেৰি হৈছিল, মানে বহুত দিগদাৰ হৈছিল।
হয় টেবুল এখনত লাগিছিল কম্পি কম্পিউটাৰ এটা লাগিছিল হয়, হয় এই তোমাৰ হেৰি লাগছিল। টিউ লাগিছিল। তোমাৰ তাৰে পিছত সেইটো কি বুলি মাউচটো থাকে, কিব'ৰ্ড থাকে। তাৰপিছত আৰু এটা লাগিব পাইছ যি বেটেৰীটো কিবা বুলি কয় নেকি, ইউ পি এচ এটা চি পি উ, মেচিনটো আৰু তোমাৰ কম্পিউটাৰটো আছেই তাৰপিছত তোমাৰ এই বৰ্ডখন আছ নে কিব
ঠিক কথা, ঠিক কথা, মই মানে বিদ্যালয় হয়, এই কম্পিউটাৰৰ কাৰণে মানে অ', ঠিকেই চব থাকে।
মানে যেতিয়া আমি বিদ্যালয়ত শিকিবলৈ লৈছিলো মানে তেতিয়া মানে উপভোগ কৰিছিলো আৰু অ'। কমিটাৰটো মানে কেনে কেনেকুৱা বস্তু হয় কি যন্ত্ৰ হয় কি কৰিব লাগে। মানে অতি সহজ হৈ পৰিছিল কিন্তু। মানে কেতিয়াবা নাম লিখিব লাগে। খাবৰ কাৰণে কিবা কিবি কাম হওঁক বা যিকোনো কামেই হওঁক মানে ক'লেই কৰি দিব ইমান বু- যিমান মানে কাম তেতিয়া আৰু যন্ত্ৰটো মানে মান মানুহে বনোৱা এটা যন্ত্ৰ ইমান মানে বুদ্ধি হব পাৰে। মানে কোনো মানে তুলনা নাই আৰু।
তুলনা নাই। আৰু তোমাৰ মানে কি স্কুলত থাকোতে আমাক বেছি হেৰিত পৰিছিল ছবি আকিব দিছিল।
হয়, হয়, হয় ছবি আঁকিব দিছিল ঠিকে, ঠিকে, ঠিকে অ' মনত পৰিছে হয় হয় হয়। ঠিক কথা।
আমাৰো এটা আছিল মোটামুটিতো তোমাৰ দুই হেজাৰ ছয় মানত, সাত মানতে হৈছিল।
অ' হয় হয় হয়।
অ' এই তোমাৰ তোমাৰ হেৰি ডেস্কটপে হয় কম্পি
হয়, হয়, হয়, হয়।
তোমাৰ সেইটো তেতিয়া মোবাইলো তেনেকে নাছিল। স্কিনটাচ মবাইলে অহা নাছিল তেতিয়া। এন্ড্ৰইদ
অ'হয় হয় হয় ঠিক কথা।
মানে চব তেতিয়া কম্পিউ তেতিয়া কম্পিউটাৰতে মানে জ্ঞান চান উলাইছিলে।
ভাই ঠিকে ঠিকে এই সেইবোৰ মানে কি মানে আমাৰ কম্পিউটাৰৰ লগত বহুত জড়িত হৈ আছে হয় নে নাই
হয় হয়
এতিয়া সৰু সৰু কম্পিউটাৰ বোৰ ওলাই গৈছে এতিয়া আৰু আৰু ক'বলৈ গ'লে এতিয়া লেপ টপসমোহ মানে ইমান ধুনীয়াকে মানে তাৰ বেগ কতাত মানে ইমান ধুনীয়াকে হৈ পৰে
হয় হয় লেপটপৰ পিছত তোমাৰ ওলাল হেৰি ওল
হয় হয় হয় লেপটপৰ পিছত সেই টেবলেটসমূহ ওলাইছে কম্পিউটাৰ। এই টেবলেট ওলোৱাৰ পৰা ঠিকে ঠিকে ঠিকে এই তেওঁলোক এতিয়া মোবাইল যন্ত্ৰ এতিয়া মানে সকলো কম্পিউটাৰৰ কাৰণে মানে সহচ হৈ পৰিছে আমাৰ জীৱন
হয় এতিয়াতো কম্পিউাৰ সলনি মাইল মবাইলতে কৰিব পাৰি সোণ
অ ঠিকে ঠিকে চব কৰিব পাৰি মানে একো
মোবাইলটো কৰলি ইমান হেৰি নাই ঊনৈচ মন্দি গোটেই খিনি আছে এতিয়া মানে তোমাৰ নিতৰ দেশট আজিকালি
হয় অ নিশ্চয়
তীৰ আগতে মানে গুগলটোৰ নেটটো সিমান নাছিল ন
উম উম হয় হয় হয় আৰু সেই মানে আমাৰ যদি কিবা কিবি মানে ফৰ্ম ফিল আপ কৰিব লাগে বা মানে এখন কিবা কিবি কৰিব লাগে সকলো ত'ত আমি কম্পিউটাৰত মানে শিকিব পৰোঁ মানে ইমান ধুনীয়া এটা মানে অ ন মনে ইমান ধ ধুনীয়া যন্ত্ৰ এইটো মানে সকলো কামেই সম্ভৱ হৈ যায় তাতে তুমি কেলকুলেটাৰে হওক বা মোক কিবা কিবি হওক সকলো মানে সম্ভৱ আছে
হয় আমিতো এতিয়া অনলাইন অনলাইন কৰিব লাগিলে কম্পিটাৰতে কৰিব লাগে কিবা বিজ্ঞাপন পালে
যেতিয়া পৰা হয় ইন্টাৰনেট সেৱা যেতিয়া পৰা মানে বহুত ভাল হৈ পৰিছে তেতিয়াৰ পৰা কম্পিউটাৰৰ মানে।
হয় হয় হয় কম্পিউটাৰ কিন্তু মোটামুটি তোমাৰ হয় দুহেজাৰ চনৰ পৰাই কিন্তু মোটামুটি তোমাৰ। ওঠৰ পোন্ধৰ মানক লগি। ভালেই চলিছে।
ঠিক কথা ঠিক কথা।
এতিয়াহে আৰু আৰু মোবাইল আহিল কিবা আহিল।
টো আহিল বাৰু সেইয় আৰু। এইটো কম্পিউটাৰৰ। মানে মূল্যয়তটো আমি পাহৰিব‌ নোৱাৰো কিন্তু। নন মানে। এটা ভাল যন্ত্ৰ। মানে এতিয়া যদি তুমি। ক'ৰবাত যদি চাকৰিৰ কাৰণে আবেদনৰ কাৰণে পত্ৰ দাখিল কৰিব লাগে কম্পিউটাৰৰ জৰিয়তে তুমি কৰিব লাগিব সকলো। হয় নে নাই এই সকলো মানে মানে সব কলো মানে সম্ভৱ হৈ পৰে আৰু পাৰাও মানে। মানে মই বহুত কিছুমান আবেদ মানে তেনেকে বনাইছিলো
হয় চব আৰু এতিয়া এতিয়া হয় এতিয়া মানে কি তোমাৰ চব অফিচতে কম্পিউটাৰ পাবা এতিয়া অফিচ বিলাকত তুমি গাড়ী ডিলাৰত যোৱা তাৰ হোটেলত যোৱা তাৰপিছত ফাৰ্মাচিত। চব চব যিমান যি আছে চব কম্পিটাৰত হয় হিচানিকাচ চব কম।
থাকিলে বেংকত গ'লে আমি কিবাখন মানে ফৰ্ম ঠিকেই বেংকত গলে ফৰ্ম হেৰি কৰিলে মানে তেওঁলোকৰ মানে অতি সোনকালে মানে কম্পিউটাৰৰ জৰিয়তে চাই দিব পাৰে কিমান কি আছে। মোৰ মানে একাউণ্টটো ঠিকে আছে নাই সকলো মানে সম্ভৱ হয়। পইচা থবৰ কাৰণেও যদি তেওঁলোকে কম্পিউটাৰ সহায় ধুনীয়াকে মানে সকলো মানে সম্ভৱ হৈ পৰে য'ত মানে সময় মূল্যটো মানে বাচে।
হয়!
অহ!
কি হেৰি এই হোটেল হোটেল বিলাকত খানা চালি টো কম্পিউটাৰতে
অ ঠিকে ঠিকে ঠিকে হয় হয় বিলতটো আজিকালি কম্পিউটাৰ যিহেতু আগতে মানুহে লিখিবলৈ লৈছিলো কলম বিচাৰিব লাগে পাট বিচাৰিব লাগে আজিকালি মানে এই কম্পিউটাৰৰ কাৰণে মোটেই সম্ভৱ হৈ বিছে কিন্তু ভাল
হয় হয় হয়
এই মানে আৰু কিছু হয় নিশ্চয় জানিব লাগে মানে সৰু ল'ৰা ছোৱালীৰ পৰা বিদ মানুহ লয় সেইটো সৰু ল'ৰা ছোৱালীৰ পৰা বিদ মানুহ লয় সকলো মানে জাতো বহুত ডাঙৰ উচিত কাৰণ মানে ভাল কিন্তু
হয় কম্পিউটাৰত তোমাৰ যেনে এক চেল এইবিলাক জানিব লাগে,
অ নিশ্চয় জান লে এইটো সাধাৰণ মানে এইবিলাক কথা এইবিলাক সাধাৰণ সাধাৰণ মানে এইখিনি জেঞান মানে সকলোতে উপলব্ধ হয় এইখিনি জোন খিনি, ক ফালে যদি, ভ মানে সেই সকলো খিনি জানিব পাৰে তেতিয়া মানে মানে
হয়।
স আৰু চাকৰি তাকৰি কাৰণে বহুত বেছি ভাল আৰু কিছুমান মানে মই এনেকুৱা মানুহ দেখিছো মানে কম্পিউটাৰ কত মানে কতোৱে নাজানে, এনেকুৱা এনেকুৱা মানুহ দেখিছো মানে তেওঁলোকে একো ব্যৱহাৰ কৰিব নাজানে চুইচটো মানে হয়।
অলপ চলপ চাই থাকলি ভাল এইটো,
ঠিকেই ঠিকেই চৰ্চা মানে সকলো ক্ষেত্ৰতে হ'ব লাগে পঢ়াৰ ক্ষেত্ৰতে হওক খেলৰ ক্ষেত্ৰতে হওক বা এনেকুৱা, বা অধিক বস্তুৰ ক্ষেত্ৰতে হওক মানে সকল, আমি চৰ্চাটো লাগিব। আৰু এই নিজৰ মনে মন, অ মনতটো লাগিব। শিকিবৰ কাৰণে উম! মানে আজালি আগ্ৰহ নৰে কম্পিউটাৰ শিকিব কাৰণে কিন্তু এইটো বহুত, ডাঙৰ মানে সঁচা কথা তুমি যদি উদাহৰণস্বৰূপে, মই যদি কওঁ মানে মই যদি আজি কম্পিউটাৰ নাজানো নজাক, যদি মই সনেকে থাকো মই শিকিব মন নাই কিন্তুই কৰি যদি গৈ পেলাই গম পাও তেওঁ সকলো কাম কম্পিউট হয় তেতিয়া মই মানে এ কি মানে সেয়ে আৰু
এইকাৰণেতো, এইকাৰণেটো তোমাৰ আগৰ মানুহ বিলাকে এতিয়া অফিচত কম্পিউটাৰ চলাব নোৱাৰে।
অ, নিশ্চয়! মানে কাবাৰ বেলেগৰ সহায় ল'ব লাগে তেওঁৰ, অ', বেলেগৰ সহায় ল'ব লগা হয় আৰু য'ত মানে সেই মানুহজনৰ সময় নষ্ট হয় আৰু নিজৰো এই সময় নচ ট কৰি আছ কৰে। সেইকাৰণে আজি কালি বহুত বহুত মানে ডিপ্ল'মা সমূহ ওলাই পৰিছে কম্পিউটাৰৰ কাৰণে। এই সক কলো মানে, কৰাটো উচিত বাৰু। এই আজিকালি, বিশেষকৈ নৱপজন্ম সৰু ল'ৰা ছোৱীবোৰ অনাই বনাই ঘূৰি থকাতকৈ যদি কম্পিউটাৰ এখন ভাল ডিগ্ৰী খন লৈ পেলাই যদি চাকৰি এটা কৰে, মানে
হয়, হয়। এই চাকৰি বুলি নহয়, প্ৰাইভেটটো সুবিধা আছে। চবতে আছে। প্ৰাইভেট কোম্পানী বিলাকতো এতিয়া, কোম কোম্পানী বিলাকতো এতিয়া কম্পিউটাৰতে লয়।
নিশ্চয়, নিশ্চয়, ঠিক
যেনে ল'ৰা, এইটোৱেই, চবতে চবতে, কম্পিউটাৰ জানিলে মৰণ নাই আৰু তোমাৰ।
ঠিকেই, তে তেনেহ'লে বন্ধ ও আজি কম্পিউটাৰৰ ওপৰত মানে বাৰ্তালাপ কৰি তি ভাল লাগিল তোমাৰ লগত, ভাল লাগিল, তাকে, ঠিক আছে দিয়া আৰু কেতিয়াবা কৰিলে আকৌ ক'ম বাৰু ঠিক আছে, ৰাখিছোঁ, অ', হয় হয়।